হেল্ল' শুনিছা নাই, শুনিছা নাই?
হেল্ল'?
টো হয়।
অ এতিয়া শুনিছো অ।
এতিয়া শুনিছো অঁ। কি কৰিছা?
উহুম, এ এনেই তোমাৰ অলপ ওলাই গৈছো, এতিয়া বহি আছো।
খবৰ খাতি ভালেই?
জীয়াই আছো আৰু।
পঢ়া-শুনা ঠিকেই চলিছে?
পঢ়া-শুনা, আৰম্ভ হ'বহে একে আগষ্টৰ পৰা।
বাঘৰ ক'ত আছে?
বাঘৰ, আছে ঘৰতে আজি পাৰ্টি এটা আছে তালৈ যাম এতিয়া।
অভিজ্ঞানৰ বাৰ্থডে।
উম।
এ কিমান এতিয়া এজ কিমান হেৰি বয়স কিমান হ'ল সোমালে।
পোন্ধৰ হ'ল তাৰ।
পোন্ধৰ হ'ল নি?
উম।
বাখৰ কিমান ওঠৰ হল। বাখৰ সোতৰ আজি নাযাওঁ মাতিছিলে সিহঁতৰ মাকে মাতিছিলে ফোন মাৰিছিলে মোক।
অ।
তাৰপিছত মই এই লগৰ এটাৰ ঘৰলৈ গুচি আহিলোঁ তাঁতি বাহত।
অ অ।
সেইটো কাৰণে কেতিয়া সিহতৰ ঘৰত যাবা নাই?
যাব লাগিব।
কেইটা বজাত যাবা?
উম আৰু আধা ঘণ্টামান পিছত যাম।
কি খুৱাইছে জানো?
হাহঁ কোৱা যাওঁ, হাহঁ অ মাছ।
হাঁহ এই গৰমত হাঁহ, সঁচাকে হাঁহ নেকি?
ঠাণ্ডা কম কি আছে হাঁহ হাও খালে হ'ল।
গুৱাহাটী গ'ল ন?
গুৱাহাটী গল।
কিবা কামত গৈছে নেকি?
নাজানো দেই।
আপুনি কোনে কোনে কত, আপুনি কোনে কোনে সাঁতুৰি আছিলা?
বাখৰ মই অভিজ্ঞানে অভিজ্ঞানে পাৰি গল সাতুৰিব।
পোৰা পাৰি গলে, সি এইবাৰহে এইবাৰ হে সাঁতুৰিছে নিকি?
এই বাৰে সাঁতুৰি অ।
এইবাৰ এইবাৰে শিকিছে মানে।
আমি পাৰি গলো পোৰা। হ ন উম।
ঘৰত আছা নেকি তুমি এতিয়া বাঘৰ আহিব নে নাই বাঘৰ আহিব। নাই হেৰিয়ালেক অভিজ্ঞান্ত ঘৰত।
আহিব।
টাইম পাব জানো।
পাব আজি বাৰ্থডে নহয় টা।
স এ এনিটাইম বিজি থাকে ন।
পঢ়িও থাকে।
উম পুৰা পৰিছে তাই একজাম এ তিয়াই তিনৰ। মানে একজাম কেতিয়া মানে কিহৰ ফাইনেল তাৰিখ দিবনে।
তাইক ফাইনেল দিব সিহঁতক।
কোন স্কুলৰ পাতিব।
এইটো ডিচেঞ্চ নিছা তোমাৰ আৰু তেনেকে ডচেঞ্চত বি এ চি। মি কৰিব পাৰি ন হা।
সেইটো বেছি পঢ়িব লাগে জানো।
বেছি কৰে পঢ়িব লাগে। আৰু চি বি এছ ই নিচনা একদম।
হা।
চি বি এ চিনছ ন বোলো কাৰা হব।
কাঢ়া হ'ব ন।
উম কেন্দ্ৰীয় বিদ্যালয়তে হ'ব লখিমপুৰত,।
উ হেৰি ভাল ডিচিশন ললে।
তাকে এবাৰ দৰব দি দিলে যা এতিয়া উপায় নাই আও।
কে চেঞ্জ হৈ গ'ল আকৌ মানে তোমাৰ উ তোমাৰ পঢ়া চহা বা ধৰি।
উম।
অ ভালেই হৈছে ৰেগুলাৰ সাঁতোৰা ন।
ৰেগুলাৰ বডিটো ভাল থাকে ন ভাল অ।
অ সিউ চাগে বদিৰ কাৰণে।
বডিৰ কাৰণে -। তোমাৰ ন সাঁতুৰিলে অলপ যাতে ভাল ভাল নাগে। জানো সদায় সাটিলে ভাল আৰু-।
এই বহুত ভাগৰ লাগে আৰু।
উম মানে তোমাৰ দৌৰাৰ নিচিনা হৈ যায়।
মও সাঁতুৰিব বলৈ ল'ব লাগিব। জিম চিম নোযোৱা দৌৰা ৰাতিপুৱা দৌৰা।
তুমি নোজোৱা নি।
মই নহতো মই জিমেই যাব ন পৰা নাই মই জিমেই যোৱা নাই মই জিমও যাব লাগিব জিম চিম যাব লাগিব। বহুত দিন যোৱাই নাই আজি-।
খোৱা নাই ভালকে হা-। জিম যাওঁ ব'লা আ তুমি ক'ত এডমিশন ললা-।
মাধৱ দেৱত-।
মধৱদেৱত ললা নি।
উম।
কিহৰ ললা।
মেচ্ত ললো-।
মই য জিমত যাওঁ ব'ল বিকাশ দাদা দুই যাওঁ বোলে সন্ধিয়া সন্ধিয়া।
ৰবা আবেলি হ'লেও যাওঁ নবা হা।
ৰটোত নে
ৰ'দো নহয় ভকাদা বেলেগৰীত যাওঁ বোলে।
ইয়াত কিমান দিব লাগিব।
মাহে পাঁচশ, -
পাৰি আকচোন।
ব'লা মই অকলেহে যাওঁ।
উম কোন টাইমত যাবা
তুমি যোনটো টাইমত পোৱা মই ফ্ৰী আছোঁ।
অ আবেলি আৰু কেতিয়া নোৱাৰো?
বোলো আম বাখৰ বাখৰ ৰাতিপুৱা ন হা।
ৰা দিবা ন অ তাকে শিকা-
মই মই যাম একেলগতে মাৰিম ব'লা। ৰেগুলাৰ যাওঁ বলা খেলা এতিয়া মানে হেৰি হ'ব মানহ'বা।
উম
গম পাইছোঁ।